পাইছো পাইছো পোৰা ক্লিয়াৰকে আহিছে এতিয়া ভইচটো। আছেনে? খানা পৰা চাইদে আহিছিলো ৰ, তুমি?
আচ্ছা এই মই অকমান আগ তোৰ কি বুলি কয় ৰোল খালো। ৰল খাই কেনে অকমান, অ এই ৰল খালো লগৰ কেইটা আহিল।
এই তোমালোকৰ যে তাতে তোমালোকৰ যে তাতে যে এ ষাঠি টকীয়া ৰোল পাই সেইটো নেকি?
অ এই ছিক্টিৰ ৰুপ্পিছৰ ৰলটো যে পাই এইটো আৰু।
অ দাদা মই ময় খাইছিলো এদিন।
কেনেকুৱা পাইছা টেষ্টটো?
টেষ্টটো ঠিকে থাকে আছে মানে মানে প্ৰাইচটো হিচাপত ঠিকে আছে আৰু। ঠিক ঠাক আছে ঠিক ঠাক আছে আৰু উম।
ডাঙৰ আছে কিন্তূ
উম
ৰলটো ছাইজটো দাঙৰ হৈছেনে?
হেল্ল'
অ ৰোল টো চাইজ ডাঙৰ পাইছ না?
ৰোলটোৰ ছাইজটো অলপমান ডাঙৰ আছে মানে ধৰি লোৱা নাইনটি ৰুপিচত আজিকালিটো এশ টকা মানে হৈছে ন? তাতে এশ টকাৰ ৰ'ল টো আৰু চাৰিশ ট ৰল টো নে অলপমান বেছি এ চাৰিশ টকা অলপ বেছি ডাঙৰ গ'ল। ব
হেল্ল'। অ এই ইণ্টাৰনেটৰ প্ৰব্লেম ৰে ভাই। শুনা পইছা ন? অ মানে কি জানে ইণ্টাৰনেটটো মাজে মাজে বন্ধ হৈ যায়। এইটোৱে মেইন প্ৰব্লেম দিয়ে ঔ।
অ বাকী স কাম চাম কেনেকুৱা চলি আছে
ঠিকে আছে আৰু।
কামটো মই এৰি দিলো ন হেৰি। ম চ পাঁচ দিন মান হ'ল মানে কামটো এৰা।
আচ্ছা কিয় এৰি দিলি মানে।
উম।
এ কামটো কিয় এৰিলি
হেল্ল'
অ কামটো কিয় এৰিলি
কামটো মানে আমাৰ হেৰি কনটেক্টচুয়েল বেছ আচিল ন কনটেক্টচুয়েল বেছত তাৰ মানে, এতিয়া মানে খতম হলে কণ্টেক্টটো খতম হোৱা কাৰণে মানে এতিয়া মই কামটো পৰা এৰিব লগা মানে কটেক্ট আছিল মানে ষোল্ল -ষোল্ল দিন পোন্ধৰ দিনৰ কট্ৰেক টাইপ যে সেনেকে কনটেক্টচুয়েল আছিল ন কন্ট্ৰেক্ট খতম হল এতিয়া সেইকাৰণে এৰি এৰি দিলো এৰা খাল আৰু।
আচ্ছা ঠিকেই আছে দে ভালো দে।
হয়
কি সেই তোৰ কামটো কেনেকুৱা কাম আছিল মানে। কি কৰা তাতে কামটোত?
এ ট্ৰানসপৰ্ট কোম্পানী যে ট্ৰানসপৰ্ট কোম্পানীৰ ফটো পানি ধৰি লোৱা মানে বিল চিল বনাব লাগে আৰু ৰিপদ চিপদ বনাব লাগে কি কি আহিছিল এনেকোৱা ধৰণৰ বিল চিল বনাব লাগে হয়।
আচ্ছা বিল চিল মানে কেনেকুৱা টাইপৰ বিল মানে কি কৰিব লাগে।
পিছে তুমি কত আছা তোমাৰ কাম চাম কৰি আছা নেকি এতিয়াও।
মোৰো বাৰু কি বুলি কয় হ'ল। ত্ৰিশ তাৰিখে যোৱাৰ লাষ্ট ত্ৰিশ তাৰিখে আৰু সেই ত্ৰিশ তাৰিখে মই ৰিজাইন মাৰিলো আৰু
ৰীজাইন মাৰি দিচা নিকি।
উ আকৌ সেই মই ৰিজাইন মৰিলোঁ। নাই একচুৱেলি কোৱা নাই এ এনেই আৰু কি বুলি কয় নাই একচেলি বেলেগ কাম কৰা নাই এনেই ভাবিছো অকমান। অঁ কম্পিতিভি কম্পিতিতিভি একযাম কাৰণে প্ৰিপাৰেচন কৰোগে ভাবি আছো।
কম্পিটিটিভ একজাম মানে কি মানে গ মানে ধৰি লোৱা। বেংকিং এছ এ চি আদাৰ কিবা ইউ পি এছি চি পি এি কিবা দিবা নেকি? ম ধৰি লোৱা অ নাই। ন ধৰি লোৱা অসমৰ এদি এড চড এদি
মই ভাবি আছো এছ এছ চি একবাৰ ট্ৰাই কৰিছা বুলি ভাবি আছো।
অ চাবজেক্টিটো তিনিটাই আছে অ মানে চাবজেক্ট। চ চাই চাই আছে ন মেথছ ইংলিছ আৰু ৰিজনং আৰু হেৰি। জি কেজি জি এছ তুমিতো মানে হেৰি চোকাওছা ন মান মেথছত অ ষ্ট্ৰং আছ না তুমি মে। ৰিজনং ষ্ট্ৰং আছে মেথ ষ্ট্ৰং থাকিলে ৰিজনিং ষ্ট্ৰংএ থাকে
নাই নাই মইো ক'ত পাইছো‌। ষ্ট্ৰ আছে ষ্ট্ৰং আছে একদম ঠিক ঠাক আছে সব পিননে। মানে ত'তোও পৰা একদম প্ৰিপেশন কৰি আছে চাগে কোৱা নাই।
নাই নাই নাই কৰা নাই যে একেবাৰে কৰা নাই। মানে এ কৰিব লাগিছে। আচলতে আমি এটাৰ কাৰে মে প্ৰপন চবে মি কৰিব লাগিব মানে চবে মিলি নহয় আৰু মানে কৰিব লাগিছিল আৰু গুাইছানে মানে এনে এতিয়া খালি আ চাৰি এতিয়া কৰিব লাগিছিল। বুজি পাইছা।
তাক কম্পিটিটিভ একজাম এটা মানে প্ৰিপেচন কৰাতো।
কিন্তু এটা কিন্তু এটা কথা এ এতিয়া যদি কৈছে। আগ যে কামত ধৰি দিয়া তে সেইটো এ দুইমাহ এনেই ৱেষ্ট যোৱা ধৰি লোৱা কাম কৰি দিলা আক আৰু যদি সেই কামটো লগত মিলাব নোৱাৰা আৰু হয় নে নাই। ধৰি লওক কিবা এটা কাম কৰি দিছা ধৰি লোৱা তুমি। এতিয়া ধৰি লোৱা দুই তি তিনিমাহ বোৰ আছে তাৰপিছত কম্পিউটাৰ একজামত চাই দিব তাছত। কাম কৰি ল'ম তাৰছত এইটো মেনেজ কৰিম তে সেনেকে মানে নহয় মানে বুজিছা না মানে। এ ইফালে তুমি কামৰ কামতো মিনিমাম আজিকালি আঠ ঘণ্টাটো দিবই লাগিব আঠ ঘণ্টাটো থাকেই। চব কামতে
আৰু ঘাল।
আহ মানে যিয়ে নহক আ আঠ ঘন্টাতে থাকে আঠ ঘন্টা। তুমি ৰাখা কি কাম কৰিবা আঠ ঘন্টা মিনিমাম ছয় ঘন্টাটো শুবাই ন। আমাৰতো বেছিয়ে হোৱা যায় মোৰতো সা মোৰো আঠ ন আঠ ঘণ্টা মানে শুৱা যায় চাগে হে মিনিমাম। তো মই কৈছো ছয় ঘন্টা সাত ঘন্টা শুব দিয়ে চবে দ কিন্তু এনেই ছয় ঘন্টাতো। শুবই হৈ লে শুবই হয় নাই ছয় ঘন্টা এইফালে চৈধ চৈধ্য ঘন্টা হল' হা। চৈধ্য ঘন্টা হোৱাৰ পিছত। বাকী বাছিল কিমান চৌবিশ ঘন্টাৰ ভিতৰত বাকী খিনিয়ে অলপমান যে পঢ়া চঢ়া কে যে ধ খাব লাগিল আৰু গোটেই ধৰি লোৱা শুই উঠাৰ পৰা কাম কৰলা শুলা। অকণমান নিজকো লাগে ন মানে ফ্ৰীলি ক'ৰবাত ফুৰিব ফুৰিব মানে এক এক ঘণ্টা দুই ঘণ্টা আ ধৰি লোৱা।
উম মানে মই যোৰ এটা কথা কওঁ মানে এটা কথা কও এটাতো। কাম যিকোনো জব জইন কৰিলে আঠ ঘণ্টা কাম থাকে আৰু এক ঘণ্টা লাঞ্চ থাকে। সেইটো ইনক্লুড থাকে মানে তাতে নাইন আৱাৰ হয় তাত অহা যোৱাৰ মানে ট্ৰেভেলিং ট্ৰেভেলিং টাইম থাকে। ট্ৰেভেলিং টাইম আপডাউন কৰিলে এক ঘণ্টা এক ডেৰ ঘণ্টা ধৰিলো। তাকে তোৰ মোটামুট কি বুলি কয় টেন আৱাৰচটো ইলেভেন আৱাৰ গুচি যায় এনেকৈ। তাৰপিত এইপিনি শুৱাতে থাকে তোৰ ছেভেন আৱাৰ নেকি শুৱাতে যাব ন। চ' পতিটো ত। ছেভেন আৱাৰ মান যায়ে ত এনেকাত চেভেনটিন এইটিমান এনেকোৱা গুচি যায়ে তাৰ উপৰি এনে তোৰ ঘৰ আৰু। তাৰপা তোৰ ওখ দেহটো ৰেষ্ট ল'ব লাগিব খা লোৱা কৰিব আছে গা চা ধুৱা আছে ৰাতিপুৱা উঠ। উঠি ব্ৰাছ কৰা এইবিলাক কাম স বিলাক। কাম আৰু বেলেগ কামোতো থাকিব বজাৰ চজাৰ অনা কিবা অনা এনেকেছো টাইম মেনেজ নহয়ে অ চব পিনেদি মানে ও।
মানে মানে ধৰি লোৱা তুমি যদি এতিয়া যদি পাত। টাইম কাম কৰি আছা মানে ধৰি লোৱা কিবা ধৰি লোৱা তিনি চাৰি ঘণ্টা দি কিবা কৰি আছা ত সেনেকা হিচাবত। হ'ব ধৰি মই ক একে লগে পঢ় থাক ন ক এতিয়া আমাৰ মানে কি পঢ়া যোৱা। তে পঢ়ি থাকবনো কাৰো মনতায়। বি মোৰ মই নাজানো সেই কিন্তু। কোনো পঢ়ি ন আকৌ নোৱাৰে চাগে ন পাৰে যোনবিলাকে। টাৰ্গেট লৈ লৈছে না এইবোৰ পাৰই যোনে টাৰ্গেট। আছে তাৰমমানে এইটো ওছৰতে ল'ব কিবা হেৰি ত সি ল'বই। মানে সি পঢ়ে।
তাকেইেতো আৰু কি বুলি কয় উ একচেলি চা মানুহ এটা যদি। ন কাৰণে যদি বেছি একদম বেচি চিৰিয়েছ। হৈ যায় ন তে তেতিয়া পাৰিব আৰু সি মানে কি জানা দিন ৰাত এক কৰিব লাগিব মানে। বুজি পাইছা ইয়াৰ মাইণ্ডত আনলি একজামটোৰ কাৰণে প্ৰিপেয়াৰচন বেছি। ইটো কৰিম সিটো কৰিম এইটো মাইণ্ডটো মানে। বনাই দিব লাগিব আৰু পুৰা একদম মাইণ্ডটো যাতে। ষ্ট্ৰং বনাই ল ষ্ট্ৰং বনাই যদি এটাই ফ'কাচ কৰি অকল এইটো বেলেগ চব পাহৰি যাবহি বেলেগ দুনীয়াত যি বস্তু আছে চব পাহৰি গ'ল। অকল এটাই ফ'কাচ কি এই মেথছ ইংলিছ ৰিজনং যি আছে। এই চাৰিটাৰ পৰা একদম ভালকে পঢ়িব লাগিব সেইটো কাৰণে কি প্ৰিভিয়েচ ইয়েৰ পঢ়িব লাগে সেইটো যদি প্ৰিপেচন কৰে তেতিয়া।
আৰু আজি কালি এছ এছ চিত টো টাইমে আৰু ছেট কৰিছে নে। পোন্ধৰ মিনিটত তুমি হেৰি পঁচিশটা প্ৰশ্ন বা মই জিকে জি এছো আৰু মানছে বাকী। সেই খিনি কেনেকে কৰিব বহুতে কয় কি ইংলিছৰ ৰিজাল্ট কিন্তু ইংলিছত মানে আমাৰ ধৰি লোৱা ইংলিছত যোনবিলাক। কমজোৰ আছে সিহঁতে ক্ৰ'জ। তেজ ধৰি লোৱা হেৰি পাৰা মিলাওঁতে মিলাওতে এটা সময় গুচি যাব তথাপিও ভাবিলো। বুলো বাৰু ইংলিছতো ভালকেনে কম্লিট কৰি ললে বাৰু হয় নে নাই? ত মেথছ, ৰিজনিং কেনেকে কৰিব, ৰিজনঙৰ
ৰিজনিং আৰু মেথছটো ন।
মেথছটো বেছি আছে মেথছ মানে ৰিজনিঙো পাৰি ধৰি লোৱা তুমি তেইশটা চৌবিশটা কৰি মিনিমাম পঁচিশটাৰ ভিতৰতো কিছুমানে কৰি দিয়ে পাৰি পাৰি। মই মা নকৰো পঁচিশটা পাৰি কিন্তু মেথছো একেবাৰে অসম্ভৱ হৈ যায়। মানে কেনে হ।
বুজিব লাগিব যানা তোৰ মানে একচলি টো বস্তোটো প্ৰথমতে মেছতো।
এৰি কিনে বাকী খিনি আগতে কৰিব লাগিব।
নাই নোৱাৰে নোৱাৰ নোৱাৰে নোৱাৰে নোৱাৰে নোৱাৰে চছেকচনেল টাইমিং মানে তুমি ধৰি লোৱা। চেকচনেল‌ মানে এইটো চাবজেক চলি আছে না ত‌ তাৰ পিছত মিচকিপ কৰিব নোৱাৰে তুমি সেইটো চাই। পোন্ধৰ মিনট এইটো চেপতাৰ মানে এইটো চাবজেক কম্পলিট কৰা পিছতহে যেতিয়া পোন্ধৰ মিনট শতম হ'ব তেতিয়া নেক্সটো ওলাব। আৰু যেতিয়া নেক্সট টো ওলাব তেতিয়া সেইটো চাইডে পিছৰ চাইডেও যাব নোৱাৰাৰু নোৱাৰা। ছেকচনেল টাইমিং কৰি দিছে। পোন্ধৰ মিনিটত চছেকচনেল টাইমিং বুজি পাইছা।
উম।
তুমি সেনেকে নোৱাৰা যে ভাবিছা যে পোন্ধৰ মিনিটত এনেকে বাকী সময়খিনি বচাই পেলাই হেৰি কৰি ল'ম ইংলিছ জিকে মানে বচাই পেলাই মেথছত দি দিম সেনেকা নোৱাৰিবা দিলে।
আচ্ছা মানে আৰু মেথছটো এনেই কেই নম্বৰত আহিছে জানা নেকি? মেটছু কেতিয়া এই ফা
মানে পঁচিশটা কোৱেশ্বন থাকে পঞ্চাশটা হেৰি
অ পঢ়িছো মানে ধৰি লোৱা এতিয়া মই এটা একজাম ধৰি লোৱা মই আজি একজাম দিব গলো হা তাতে মই এতিয়া পৰা ধৰি লোৱা একজামত চেণ্টাৰত মই বহি গলো, প্ৰথম যেতিয়া এলেপ কম্পিউটাৰটো কৰিম তেতিয়া মোৰ কোনটো আহিব প্ৰথমতে?
মানে সেইটোতো মই নাজানো যে মানে সেই কি সিহতৰ বাইজ থাকে, সিহঁতে কিবা চিষ্টম গম নাপাও কিন্তু দেই কিন্তু হেৰি ধৰি লোৱা যদি মানে যিকোনো চাবজেকে যদি আহক মানে প্ৰথমতে সেইটো পোন্ধৰ মিনিট মানে চাচ তাত কৰিব হা, তাৰপিছত সেই পোন্ধৰ মিনিটত তোমাৰ যদি ধৰি লোৱা মেতচ আহিল ‌ন তা মেতছটো কম্প্লিত কৰাৰ পিছত নেক্স তুমি ৰিজনিঙত যাব পাৰিবা তাৰপিছত ৰিজনত যাব নোৱাৰা। টাইমটো খতম হব পোন্ধৰ মিনিট হ'ব ডাইৰেক ৰিজনিংত, তাৰপিছত তুমি আকৌ মেতচত আহিব নোৱাৰ যে মেতচৰ দুই এটা এটা প্ৰশ্ন ৰিজনিংৰ সময় সেয়া অলপ কম কৰি পেলাই যা মেতচত সেনেক ঘূৰি লবা। যি পোন্ধৰ মিনিটত সেই চাব টোযে সোমাই থাকিব লাগিব আৰু তুমি কৰা নকৰা এইটো তোমাৰ মৰ্জি তাৰপিছত নেক্সট পোন্ধৰ মিনিটৰ পাছত নেক্স আহি চাবজেকতো ওলাই দিব চেকচনেল টাইমিং ন।
আচ্ছা। মানে এতিয়া মানে এটা ক'বলৈ এটা চাবজেক্টত পোন্ধৰ মিনিট কে দি আছে আৰু। দুটা চাবজেক্টৰ থাৰ্টি আৰু চাৰিটা চাবজেক্টত টু চিস্কটি মিনিট মানে ওৱান আৱাৰ দিয়ে আৰু। আচ্ছা ৱান আৱাৰ দিয়ে, আচ্ছা কিমান নম্বৰ কিমান মাৰ্ক টু হাড্ৰেড মাৰ্ক নে
টু টু মানে প্ৰিটো যদি চিজিয়েল দিয়া আৰু তেতিয়াহলে হেৰি তোমাৰ হেৰি হ'ব মানে দুশ মাৰ্ক হব প্ৰিটো দুশ হ'ব। এশটা কোৱেশ্বন থাকিব আৰু মানে গোটেই চা চাবজেক্ট মিলাই পেলাই এশটা কুৱেচন দুশ নম্বৰ।
এ এশটা কোৱেচনত ত দুশ নম্বৰ হ'ব আৰু।
উম দুশ নম্বৰ, এ ধৰি লোৱা মোৰ হিচাপত নাই এ মানে ধৰি লোৱা যাৰ মেচ এ বেছিভাগ এছ এছ চি যদি আহে ছয় মাহ সাত মাহে যে চব ইচতোদেনে চব দিয়ে দিয়ে তে মেথচৰ অলপমান থাকে বা মেথচ তাৰ ষ্ট্ৰং আছে আৰু যাৰ বেছিকে যদি ইংলিছ ষ্ট্ৰঙ থাকে নে ইংলিছটো চাওঁতে সি বাজি মাৰি ল'ব মানে, বুজি পাইছা না? যে ভা- আগতে আ ছিল ন' যে মেথছত গোটে মেথছত কৰি লৈছিল। পঁচিছটা - পঁচিছটা শুদ্ধও গৈছে। কিন্তু ইংলিছত ইমান কৰা না নাছিল ধৰি লোৱা, এ অকমান এৰি দিছিল। ৰফেৰ স্কৰ বহুত ভাল ওলায় ন'? যাৰ ইংলিছ আৰু যি ইংলিছ আৰু জিকে যাও কামাণ্ডত আহি আছে। আৰু ৰিজনিংটো ভাল থাকে, চবৰে ভাল থাকে, মিছা কথা নকয়। এতিয়া ছে ইমান টাইমিং দিয়াৰ পিছতো ৰিজনিঙত চব তেইশ- চৌবিশটো কৰি ল'ব আৰামছে কৰি ল'ব কৰি লয়েই। সেইটো পাৰিবই মই এইটো মই নিজৰ হিচাবৰ পৰা মানে কৰি ল'বই আৰু কিন্তু হেৰি মেথছৰ কাৰণে অকমান দিজিতেন কিন্তু মেথছত বেছি প্ৰেক্টিছ কৰিব লাগিব, দুই তিনটা এ চেষ্টাৰ এৰি দিব লাগে মোৰ হিচাপত যোন কেইটা একেবাৰে তান পিছত আহিছে একেইটা এৰি দিলেই হ'ল কাৰ কোনো নোৱাৰ মানে কোনো যাৰ বেছি বাকি আছে সি কৰিব কিন্তু পোন্ধৰ মিনিটত ন পঁচিছটা কোৱেচন অকমান অসম্ভৱ টাইপৰ হৈ যায়। যাৰ একোটা মেণ্টেল সি পাৰিব কিন্তু আমাৰ নিচনা ল'ৰাই ন ধৰি লোৱা তুমি যদি জমে জমেটি এৰিব নোৱাৰা সে টয়, ধৰি ললে এতিয়া যদি ভাবে কোনবাই যে জমিতে মেঞ্চু্যন এৰি দিম সেইকেইটা বস্তু এৰি দিব নোৱাৰে। আন সেইকেইটাৰ ভিতৰতে ফৰ্টি পাৰ্চেন, ফিফটি পাৰ্চেন, ছিক্সটি পাৰ্চেন জমেটি আৰু মেনচোৰেচনৰ পৰা আহে। সেইটো এ এবাৰ নোৱাৰাই তুমি।
আচ্ছা মান আৰু অ কি বুলি কয় সেইটো হয় বাৰু মানে জ্যামিতি আৰু মেনচোৰেনচৰ পৰা মানে ত অকমান বেছিকে আহে আৰু ন কুৱেচনবিলাক?
বেছি আহে মানে ধৰি লোৱা, তুমি যদি এছ এছ চিত পঁচিশটা কইশ্যন থাকে ন'। তো ইহঁত দুটা মিলাই পেলাই তোমাৰ আঠটামান কইশ্যন আহি যাব।
আচ্ছা, অনলি এই দুটা ছাবজেকৰ পৰা আঠটা মান আহি যাব বাৰু।
আঠটা কোৱেছন অ'- পুৰা। মেচুৰেচন বা তিনটা চাৰিটা হৈ যাব আৰু জমেতি বজ চাৰি - পাঁচ জা আহে। আহেয়ে আৰু।
অ' - অ' - অ'। ভালে চোন ৰে মানে, ভাল মানে এটো বেছি হাৰ্ডে কব গ'লে। বহুত হাৰ্ডচোন। হাৰ্ড আছে বহুত- আৰু এই দুটা আৰু জ্যামেতি আৰু মেনচুৰেছনটো তোৰ এডভান্স মেত্ছ হয় ন' এটা।
এডভান্স মেত্চ, আৰু বহুত। এতিয়া ধৰি লোৱা, তুমি যদি কাৰোবাৰ যদি চাবা আৰু মানে ইউটিউবত দুুনীয়া আছে হা। কিমান দীঘল, কাবাৰটো এশ, দুশ- এশটালৈকে কোৱেশ্যন আছে। আৰু বিৰাট লেনলি হয়। জ্যোমিতিটো তুমি চাবাই ন'ৰা। মেনঞ্চুৰেশ্যনটো অলপ চাইয়ো দিলা বাৰু। মই মিছা কথা নকওঁ। জ্যামিতি